তেওঁব
হেল্ল'
অ কি কৰি আছে?
হেল্ল'
হেল্ল' শুনিছা!
অ অ শুনিছোঁ শুনিছোঁ কোৱা কি কৰি আছা?
এ এনেই আছোঁ তুমি
মই এনেই বহি আছোঁ ভাত খালা?
ভাত নাইখোৱা?
অ
তুমি খালে ভাত?
খালোঁ খালোঁ বাকী খবৰ ভালেই উম বাকী ভালেইনে খবৰ?
হেল্ল' তোমাৰ নেটৱৰ্ক নাই নেকি মাত অহা নাই
হেল্ল' আহ শুনা নাই কি হেল্ল'
অ এতিয়া আহিছে এতিয়া আহিছে হেল্লো এতিয়া আহিছে মাটতো অ
অ শুনিছো
বাকী কি কৰি আছা তুমি এনেই
মই স বহি আছো ভিতৰত গৰম লাগিছে বাহিৰত গছ তলত বহি আছো।
অ এনেই কাম চাম কিবা কি কৰা
মই কামচোন কবানে এমব্ৰইডাৰী কৰি থাকোঁ ঘৰত
আহ।
আকো কৰিব লাগিব
আহ পঢ়া শুনা কমপ্লিট হৈ গ'ল।
নাই হোৱা পঢ়ি আছো
তুমি ট্ৰেভেলিং চেভেলিং কৰা নেকি উম মই পঢ়ি আছো আৰু।
মই ট্ৰেভেলিং এ নাম নাই মই ঘৰৰ পৰা ইমান নোলাওৱে নাযাও একো তোক
অ
মানে আৰু সেনেকে মোৰ ইমান লগৰো নাই মানে ওলাই ফুৰিবলৈ আৰু ঘৰৰ পৰা যাবলৈও নিদিয়ে।
অ অ
ত জেগা ফুৰি ভাল পাওঁ বাৰু ফুৰিছোঁ বাৰু অৰুণাচল ফুৰিছোঁ মেঘালয় ফুৰিছোঁ
ব ঘূৰিছা নেকি সেইফালে মানে টাৱাং চাং চব গৈছা।
টাবাং যোৱা নাই অৰুণাচল সেই টাবাংতটো বহুত আমি সফালৰ পৰা সেইফালে সেইটো চাইডলৈ দূৰ আছে ন। মানে আমাৰ এইটো চাইডে বেলেগ বেলেগ চাইড আছে আমাৰ এইফালে মানে হেৰি আছে ন চাই আছে ত কেপিটেলটো
উম
ত' তুমি আহিছা নি অৰুনাচনলে
মই গৈছো ফুৰিবলৈ তোমাৰ। টিপি চিপি এইবিলাক চব ঘূৰিছো, অৰুণাচল টিপি নাগ মন্দিৰ আছে এইফালে এইফালে চব গৈছো ঘূৰিছো।
অ' নাই মই ফুৰিব লাগিব এনেকে হলে নাই নিদিয়ে আমাৰ টাইম আহিছে এতিয়া ফুৰিব লাগিব। এতিয়া নুফুৰিলে কেতিয়া ফুৰিম আৰু পিছত
আৰু জীৱনতটো এনেকে গুচি যাব।
এনেকে গুচি যাব হয় নাই আৰু কিমান দিন আছে কোনে কেনেকে জানে যদি ইমান মনে যদি দিন থাকে এনেকে জীয়াই থকাৰ নিচিনা হ'ব লাইফটো এনেই গলগে।
এনে সেইটোৱেটো। সেই সময় থাকোতে পুৰা এনজয় কৰিব লাগে চবফালে।
লাষ্টত এটাই মনত থাকিব যে ঘৰত মই দিনটো বহিয়ে থাকো।
উম, সেইটোৱে।
আৰু ফুৰিব গ'লে নহয় মন চন চব ভাল লাগি থাকে মানে ঘৰত থাকিলে মানে এতিয়া মই ইমান দিন ঘৰত থাকিলো নহয় এতিয়া মোৰ ওলাই যাবও মন নাযায়, কাৰোবাৰ লগত ইমান মানে কথা চথা পাতিব মন নাযায় আৰু লগৰ‌ এনেইও মানে ওলাই যাব ভাল নালাগে। একো মন নোযোৱা হৈ থাকে ঘৰৰ ভিতৰত থাকিলে।
অ' তেনেকুৱা হয় মানে তোমাৰ মাইণ্ড টো কিবা জাম হৈ থকা নিচিনা লাগে। উম ফ্ৰেছ নহয়। বাকী তুমি কিমানলৈকে পঢ়িলা?
মই এতিয়া ছিক্স চেমৰ ফাইনেল দিছোঁ।
অ দিছা অ‌' অ'। ঠিকেই আছে। পঢ়াটোও মেইন।
পঢ়াটো মেইন।
উ আৰু কিবা বিজনেচ কৰা নেকি নকৰা?
নাই নকৰো নাই মোৰ ইয়াত কম হেৰিওৰ কৰিব কৈছিলে জেৰক্সৰ দোকানখন খুলিব কৈছে খুলিম আৰু মা হঁতি যদি খুলি দিয়ে তেতিয়া মই
চেণ্টাৰ খুলিবা মানে, অ। কম্পিউটাৰ - কম্পিউটাৰ কৰ্চ কৰি থোৱা আছে তুমি?
নাই মই মানে অকল জেৰক্সৰ সেইটো হে কৰিম বুলি ভাবিছো মানে জেৰক্সৰ মেচিন তিনটা আছে মানে তাৰপিছত তাৰ লগতে মানে এতিয়া গিফ্ট চিফট চব পেকিং কৰে ন এতিয়া মানে মানুহে চোৱা এতিয়া যদি এইফালৰ পৰা মানুহখিনি পাৰ হৈ যায় ক'ৰবাত বিয়া ছিয়া খাবলৈ‌ ডেন সিহঁতৰ যদি একো হেৰি কৰা নাই পিছত টেনচন সিহঁতৰো নাথাকিব যে অ এই দোকান এখন আছে ইয়াতে কৰি ল'ম বুলি ‌তেতিয়া মোৰো প্ৰফিট হ'ব।
উম, সেইটো হয় বাৰু ঠিকেই ভাবিছা।
আৰু ইয়াত সেনেকা ওচৰত দোকান নাই মানে তেনেকে গিফ্ট পেকিং কৰা আৰু কিবা কিবি তাৰ লগত কাপোৰ কিছুমান আনি থ'ব লাগে আৰু।
উম। ঠিকেই ভাবিছা বাৰু এইবোৰ। কাৰণ বহি কৰি লাভ নাই আজিৰ দিনত।
উম।
ময়ো হেৰি তোমাৰ হেৰি কৰি থৈ দিও মাছৰুমৰ খেতি কৰিছো মানে বিছ
অ, অ দুশ টকা ফাৰ্ষ্ট মানে কি আম - আমাৰ এও ঘৰৰ মানুহে নহয় ফাৰ্ষ্ট মানে যেতিয়া বস্তুটো লাষ্ট লে হেৰি হয় লাষ্টলেহে দামটো কমাই ফাৰ্ষ্টটে টূ ফিফটি কে দিয়ে কেজি।
উম, উম উম।
তাৰপিছত লাহেকে লাহেকে দামটো কমাই মানে।
বেচি আছো মোৰ দুবছৰ মানেই হ'ল। মই তেনেকাই বেচি আছো মানে। অ' মই তেনেকে বেছি আছোঁ।
অ প্ৰফিট হয়নে?
টু হাড্ৰেড কৰি বেছো ওচৰৰে হয় অ হয় হয় বহুত প্ৰফিট হয় মানে তুমি ইনভেছ বেছি কৰিব নালাগে। ই না অলপ কৰিব লাগে
ইনভেষ্ট মানে কিহত কৰিব লাগে হেৰি কব লাগে কিহৰ কাৰণে ইনভেষ্ট কৰিব লাগে মানে এনেকুৱা চোৱা
যোনটো তোমাৰ গুটি খিনি কিনিব লাগে সেইটো কৰি আনিব লাগে আৰু তাৰ পিছত তোমাৰ পেকিঙৰ যোনট প্লাছ থাকে সেইটো আনিব লাগে বাকীটো তোমাৰ ঘৰত বাহ থাকেই
বা থাকেই অ তাত ওলমাই থব পাৰি নহলে চাহ ঘৰত তাত দৰকাৰ হয় আৰু আমাৰ ইয়াত আছে বাৰু ৰূম এটাহে গৰমত মানে অকমান প্ৰব্লেম হয় সেইখিনি বস্তু হয়নে নহয় কোৱা পানী বেছি দৰকাৰ হয় ইহঁতক
অ হয় হয়।
পানী বহুত খায় নহয়।
উম খাই উম, সেইটোতো হয়। এতিয়া আকৌ লাহে লাহে আৰু এটা বেলেগ কিবা হেৰি কৰিম বুলি ভাবিছো।
চোৱা চাকৰি এটা মানে চাকৰি কাৰণে লাগি থাকিব লাগে কিন্তু এইবিলাকটো চাইডত কিবা এটা থাকিবই লাগিব ছাইড অপচন এটা থাকিবই লাগিব হয় নাই মানুহৰ চাকৰিটো
কলো এতিয়া এপ্লাই বিলাক কৰিব লাগে এপ্লাই বিলাক কৰিবলৈ তোমাৰ দোকান বিলাকত আজিকলি চি এছ চি চেণ্টাৰত তোমাৰ ওৱান ফিফটি ওৱান হান্দ্ৰেদ এনেকে কৰিয়ে লয় এপ্লায় চেপ্লাই কৰিব গ'লে।
উম।
ঔ এই প্ৰফিট হোৱা পইচাটো তাত লগাব পাৰি না
অ আৰু এনেকা নহয় যে চাকৰিটো চিয়ৰ হ'ব বুলিও এক একো নহয় হয় নে নহয় কোৱা চাকৰিটো পোৱা নোপোৱা পিছৰ কথা কিন্তু মানুহে ট্ৰাই কৰিব লাগে হয়নে? পিছত ক'ব পাৰি চাকৰিতটো নেপাম বুলি ভবাতকৈ পাই যাব পাৰি কেতিয়াবা এইটো বেলেগ কথা সেইকাৰণে মানে ছবেই ছাইডত কিবা এটা থ'ব লাগে মানে অকল যে কৰি কৰিম বুলি ভাবিব নালাগে।
অ-অ
আৰু কিবা এটা কৰিলে এনেওতো এনেকুৱা নহয় যে সদায় যে একো নহবই লাহে লাহেকৈতো উঠিব মানুহ জিৰৌ পৰা ফাৰ্ষ্ট উঠে।
উম সেইটোৱেটো সেইবিলাক নিজেই ভাবিব লাগিব মানে।
সেইবোৰ নিজে ভাবিব লাগিব আৰু। আৰু এতিয়া পঢ়ি থাকিলে মানে নিজে গম পোৱা হয় কথাবিলাক জানা
জানা যায় উম উ সেইটোৱেই সেইকাৰণে চব কৰিব লাগে৷
কৰিব লাগে আজিকালি নপঢ়িলে একো লাভেই নাই মানুহে বেছিকে মানে কি হয় পঢ়াটোহে চাই তোমাতকে যদি কোনোবা এটা চোকা মানুহ হয় তাকে বেছি মানে হেৰি কৰে
উম-উম-উম
আৰু বহুতো ষ্টুডেণ্ট ইউনিভাৰ্চিটিত পঢ়ি পেলাই এনেকা হেৰি হয় মানে জবৰ কাৰণে হেৰি কৰি থাকে৷ এনেকুৱা নহয় যে ন এতিয়া লাকত যে চাকৰিটো পাব বুলিয়ে পঢ়িব
উম সেয়াই সেইবিলাক ভাবি কৰিয়ে কৰিব লাগে ধৰা এতিয়া মাষ্টাৰছ এটা মাষ্টাৰ কৰিম বুলি ভাবিলেও ধৰা তোমাৰ পইচা লাগে৷ ত' তুমি যদি বিজনেচটো কৰি আছা তেতিয়া সেইটো পইচা দিয়াকে তুমি মাষ্টাৰ্চ কৰিব পাৰা৷
উ
তেতিয়া তুমি ধৰা ঘৰতো ইমান প্ৰেছাৰ দিব নালাগে পইচাৰ কাৰণে মোক পইচা লাগে আজি ফৰ্ম ফিল আাপ আছে আজি বোলে কিতাপ এখন লাগে তেনেকে কৈ থাকিব নোৱাৰা নালাগে মানে ধৰা নিজৰ পইচা দি নিজে কৰিলা তেনেকুৱা আৰু ধৰি লোৱা এতিয়া তোমাৰ তুমি ধৰি লোৱা এতিয়া গ্ৰেজুৱেচন কমপ্লিট কৰিলা, কৰালৈকে তো ঘৰৰ পৰা পইচা লৈ আছা৷ আৰু মাষ্টাৰছ গ্ৰেজু টো বহুত ডাঙৰ হয় না তো নিজকো খুজিবলৈ এটা আফচোচ ফিল হব না।
এতিয়াতো আমাৰ এতিয়া এজ নাই ঘৰৰ পৰা হেৰি কৰি থাকিবলৈ সেইকাৰণে ল'বও টান লাগে এতিয়া তোমা এতিয়া যাকে হলেও আমাৰ এইটো এতিয়া মাক ঘৰত মাক বাপেকৰ পৰা লবলে টানেই লাগিব।
টানেই লাগিব সেইটোৱে, কি বুলি খুজি থাকিবা এই
কি বুলি নুখুজাই হলো এই ফ্ৰম ফিলআপ আৰু এডমিছনৰ বাহিৰে পইচা নোখোজাই হ'লোঁ আৰু কিতাপবিলাকতো আজিকালি লাইব্ৰেৰীত পায়ে যায় কলেজৰ চবতে চব কলেজতে লাইব্ৰেৰী থাকেই।
লাইব্ৰেৰী থাকে অ' থাকে। কিন্তু ধৰি লোৱা তোমাৰ গা গাইড হিচাপে নিজক - নিজকো লাগে না ধৰি লোৱা লাইব্ৰেৰী কিতাপ খিনি কিছুমান ধৰা কিছুমানৰ কিছুমান বস্তু থাকে কিছুমানত নাথাকে তেনেকুৱা নিচিনা হয়।
তেনেকুৱা নিচিনা আৰু কিতাপবোৰ কিনিবলৈ অলপ আমাৰ হেৰি চবতে নাপায় এতিয়া কিতাপবিলাক আমি যদি অৰ্ডাৰ দিওঁ অৰ্ডাৰহে কৰে সিহঁত আকৌ অৰ্ডাৰ কৰিলে আকৌ এক্সট্ৰা পইচা৷
উম সেইটোৱেইটো। এতিয়া তোমাক কিবা এটা লাগে ধৰা আজি চাৰ্ট এটা ললা পেণ পেণ্ট এটা ললা বা চেন্দেল এজোৰ ললা ত' সেইবোৰতটো তুমি ঘৰত খুজি থাকিব নালাগে ধৰা। আজি ক'বাত বোলে লগৰ খিনিৰ লগত পিকনিক গ'লো বা পাৰ্টি কৰিব গ'লো ক'বালৈ ত তাতো লাগিল নি পইচা, সেইকাৰণে তুমি যদি বিজনেছটো কৰি আছা ধৰা সৰু সুৰা বিজনেছ এটা যোনটো তুমি নিজেও চলি আছা আৰু ধৰা ঘ ঘৰতো এটকা দুটকা এটা কিবা নহলে আনিবলৈ দি আছা টু আৰু পঢ়া খৰচো ওলাই আছে৷ এতো তেনেকুৱাত আৰু একো হেৰি নাই ন প্ৰব্লেম না ইমানতটো কৰিব পাৰি।
আৰু যেতিয়া মানে নিজে বুজি পায় যে পইচাৰ মূল্যটো মানে ধৰা ক'ত কেনেকে খৰচ কৰিব লাগে তেতিয়া মানে সেইটো বেছি ভাল তাহাঁতৰ কাৰণে এতিয়া যোনেই মানে পইচা যাতে এনেই য'তে ত'তে খৰচ কৰি দিয়ে কিবা ল'লে কিবা ল'লে মানে ইহঁতি মানে যিমান হেৰি কৰিলোঁ মানে তাহাঁতৰ পইচাটো নৰখিবই
উম উম।
মই এনেকে বহুত মানে মানুহ দেখিছোঁ মানে পইচা পালে ইটো কৰে সেইটো কৰে সেইটো পইচা অলপ নথলেনো কেনেকে হ'ব।
উম, সেইটোৱেটো। বাকী এনে তোমালোকৰ চবৰে ভাল ন ঘৰৰ?
ভালেই ভালেই তোমালোকৰ ঘৰত কোন কেনেকে আছে?
আমাৰো চব ভালেই বাৰু আমি জইণ্ট ফেমিলি।
অ'।
তাকে ভাবিছোঁ এইটো মাহত যাম আৰু অলপ ট্ৰেভেলিং কৰিবলৈ।
মইহে ভাবিছোঁ যাবতো লাগিব কিন্তু মানে ইমান ৰ'দ দিছে।
হয় এইটো - এইটো - এইটো - এইটো বতৰ ভাল লাগে আৰু ঘূৰি।
ফুৰি ভাল লাগে মানে ইমান ৰ'দত ফুৰি ভাল নালাগে দিয়াচোন।
পাহাৰ চাইডে এনেকুৱাতে ভাল লাগে। উম উ সেইফালেই যাম এনেও গ'লে আৰু উম।
আমাৰ এইটো চাইডে মানে ওচৰতে আছে নে লংডিংটো
উম, উম উম
যিহেতু যাবলৈ ভাল আৰু তিনিচুকীয়া চাইডে এইটো হেৰি আছে
ঠিক আছে হ'ব দিয়া তেনে ন?
অ'কে দিয়া ঠিক আছে।
অ' অ'।
অ'।